কি কৰি আছা?
অ' এয়া এই ভাতকেইটা বনাই মেলি আজৰি হৈছোঁ।
অহ' আমাৰ এই ভাত বনোৱাই নাই গা চা ধুলো ধুই মেলি আজৰি হৈ চাহ অকন খাইছোহে।
অ' আমাৰ আকৌ হেৰি যে মানুহজন কামলে যাব যে।
আমাৰো গৈছে ভাত নোখোৱাকে গ'ল, সেই মই চৌকা এটা মানে হেৰি কৰিলোঁ, মাটি জু জুহালত চৌকা এটা বনালোঁ। চৌকা টো ভাগি আছিলে চৌকাটো বন বনাই থাকোঁতেনে মোৰ বহুত দেৰি হ'ল।
অহ'
তাৰপাৰ সেই চৌকা বনাই মেলি গা ধোৱা দেৰি গা ধুইয়ে গাখীৰ আনিলোগে মানুহে এঘ পৰা ওচৰৰ।
অহ'
গাখীৰ চাহ কাপ খাই ওলাই গৈছে মালিক হেই বোলে, ভাত অকন দেৰিকে বনাবা এনেও দেৰিকেই খাওঁ।
অ' ওচৰতে নে দূৰণিত কৰিবলৈ গৈছে।
ওচৰৰ অকমান দূৰে বাৰু, ৰাতিপুৱা পাঁচটাৰ পৰা ফোন কৰি আছে। এঘৰ ফ্ৰিজ এটা আনিলে ফ্ৰিজটো হেৰি লগাই দিবগৈ লাগে কানেকশ্যন ব'ৰ্ড এখনৰ সৈতে।
অহ'
অথনি পৰা মাৰি আছে।
অ' কিবা এটা গাখীৰ কিবা এটা খুৱাই পঠিয়াব লাগিছিলে, আকৌ ইমান ভোকে লঘনে। হেইছে মানুহজনক অ'
যে আহিমগে সেই অকমান লাহে লাহে খাই মেলি থ'ক বুলি ক'লে। আমাৰ‌ আপত্তি নাই অকমান দেৰি হ'লেও গালি নেপাৰে।
অ' সেইটো হয়, নহয় আহিলে কথা নাই আমাৰ আকৌ সেই একেবাৰে দিনটোৰ কাৰণে যাই যে।
নহয়, আমাৰ আহিবগে ওচৰতে কৰিবহে এই আমাৰ ওচৰত দাস গাওঁ এখন আছে।
অ' অ'।
তালৈ গৈছে।
আমাৰ আকৌ এই ৰাতিপুৱা যেইটা বজাতে নাযাওঁক আৰু একেবাৰে ৰাতিহে সোমাইহি।
অ' সেইটো কথা আকৌ আমাৰ সেই আহিব।
অহ'
আকৌ সেই এক এঘৰত মটৰ বহাবলৈও আহিছে মানুহ।
অ'অ'।
কি কথা।
বাকী ঠিকেই আছে নহয়
ঠিকে আছো ঠিকে আছো উম বাকী চব ঠিকে আছো কালি আজি মিস্ত্ৰী এটাও কথা আছিল ৰ'দ চদ কাটিব পাৰিলেহেঁতেন জানো আহে নে নাহে নে।
অ হেৰি কিবা বনাই
আ
কিবা বনাই নিকি কি বনায়
খুটা বনাও
কিহৰ খূটা
এ হেৰি যে আৰু উম পানীৰ টেংকি খুটা
অঁ চৌকা সেই নতুনকে বনাইছে নে কি আজি
নতুনকে নতুনকে বনোৱা নাই আগ লগৰটোকে সেই জুই মানে হেৰি নকৰোৱেই যে আজি মানে এ লগৰ দুজনী তাপা লগৰ হেৰি আকৌ এওঁ লগৰো এজনক তাপা আকৌ আৰু ল'ৰা এটা এনেকে ভাত খাবলে মতা কথা আছে
অ এই চৌকাতে অপেনিং কৰিব আও
চৌকাত অপেনিং নহয় চৌকাটো আগৰে ৰিপেয়াৰিংহে কৰিছো মচি তাৰমানে মাংসটো জুইত বনাব লাগিব যে চৌকাতো গেলি থাকিলে মানে আকৌ বেয়া হ'ব নহয় সেইকাৰণে মই বোলো সেই চৌকাটো ঠিক কৰি পেলাও ভাত খাবলৈ মাতিছো বহুত দিনৰ পৰা খুৱাম খুৱাম খুৱাম খুৱামকে
অ আমাকো আপুনি ঘৰ লোৱা খাবলে থাকিলে নহয় ঘৰো ললে
ঘৰনো কি নো লোৱা ঘৰনো কি আও দুম তিনিমহলীয়া বনালেহে আৰু ঘৰ লোৱা বুলি কয়
এ আমাৰ কাৰণে এয়াই যথেষ্ট আৰু মই এদিন বাইকত যাওতে দেখিছো ইমান ধুনীয়াকে বনালে অ ঘৰতো মোৰ যে দেখি চালে চায়ে থাকিবলে মন
উম উম আগফালৰ টিঙৰ চালি খন বেছি ভাল লাগিছে চাগে
এ সেকন বাদ দিয়ক সেকণটো বনাব পাৰিব ন বনাওই বাৰু
এ যি হওক বাৰু ন অকণমান ধৰা পানী নোপোৱাকে ভালকে থাকিবলে পালেই ধৰ আমাৰ
অ সেইটোৱে
সে এনেহে কৈছো
তে আমাৰ লগ আমিয়ে আমিয়ে ধেমালি কৰ ন কাৰ লগত নো ধেমালি কৰিব
অ সেইটোৱে তাপা সেইটো কাৰণে চৌকা তৌকা মচি থাকোতেনে গা ধুৱা দে ই
অ ঠিকে আছে আমাকো মাতিব কেতিয়াবা
পাতি মাতিম বাৰু সুবিধা হলে মানে মোৰ লগৰ কেইজনীয়ে লেঠাটো মাৰি লওঁচোন খুৱাম খুৱাম খুৱাম খুৱামকে আপোনালোকৰ দূৰণি আহিব আৰু কেতিয়াবা
অ হব বাও যাম, আমি গ'লে মানে সেই খবৰ দি যাম বাাৰু আপুনি ভাত পানী বনাই থব।
অ হ'ব হ'ব বেঙেনাই পটলে ফ্ৰাই কৰি থৈ
অ হ'ব বেয়া নেপাও বেঙেনা একদম ফ্ৰাই কৰিব পটল ফ্ৰাই কৰিব
অ পটল টো ইমান ঠিক নেপাও অ পল পটলটো হেৰি অকল তেলতে বনালেহে খাব পাৰি
অ অকল তেলতে ফ্ৰাই কৰি লিব ডুব যোৱা নিচিনাকে
উম ইমান তেল ক'ত পাম
কি কব এক লিটাৰ তেল আনিলে আপোনাৰ এসপ্তাহে নাযায়
আমাও নাযায় সেইকাৰণে গালিও কিমান খাওঁ মোক কয় তেলবোৰ পি পিয়ে খাই নিকি
অ' মই বোলো অকল মোকে হে কয় নেকি আপোনাকো কয় মানে মোক কলে তেল সেইদিনাখন তেল আনিছে। সেই সেইদিনাখন মই বোলো পি পি খাওঁ ন'ব নো ক'লে যাব তেল।
ই মই সেইটোকে কওঁ, মই বোলো একাপেকা মই খাওঁ আকৌ
কিন্তু মোক আকৌ তেনেকে কয়, কিন্তু নিজে যদি ভাত বনাই মানে আপোনাক কব কলে ভাষাই নাই আৰু এ মই নোৱা হা মানে দুদিনৰ আগত নে এদিনা। আগত এক লিটাৰ মিঠা তেল আনিছিলো।
অহ।
তাৰপিছত সেই তিনি দুসাঁজ নে তিনি সাঁজ ভাত বনাইছে মিঠা তেল আধা খতম।
উম সেইটোৱে মই আমাৰো মই যদি বনাও নহয় চাহত চেনি যদি মই অকণমান। সৰহকে দি মোক অ চাহত চেনী উঠে উঠে লগ কে দিছে নিজে যি কাপ চাহ বনাব। অ, অ, এনে খাব নোৱাৰে আৰু।
অ' সেইয় আমাৰো সেই একেই, আপোনাৰ ৰসগোল্লাটো যদি মিঠাটো থাকে চাহতো চেনি দিব কিন্তু মই দিলে আকৌ মিঠাটো খাই আছে আকৌ কেলে চেনি মিঠা দিওঁ চেনি দিব লাগে এনেকুৱা কথা।
উম, এই আমাৰ যে হেৰি ওচৰতে এই উ গাড়ী আছে যে, ৰঙা গাড়ী এখন আছে বা এইটো দাদাই কত গৈছিল জানো ৰাতিপুৱা ৰাতিপুৱাই।
অ আছিল নে?
অ।
অ গম নেপাও তেতিয়াহ'লে বাৰু।
ছোৱালী থবলৈ গৈছিলে চাগে।
অ হয় চাগে হেৰি কি বুলি কয়। এ স্কুললৈ নাযাও বুলি কৈ থকা শুনিছিলো।
অ।
মানে এই কি বুলি কয় আমাৰ কাষতে সেই মাকৰ ঘৰ আমাৰ কাষতেহে।
অহ।
মানে ফোন কৰি আছিলে যেনিবা ছোৱালী স্কুললৈ নেযায় বুলি।
যাবলে মন নকৰা হ'ল মানে।
কপা হ'ল কান্দি আছে।
আহ।
সেইকাৰণে কালিও থৈছিলে পৰহিও থৈছিলেগে।
অ, অ, কোনো কেইদিনমান মানে উৎসাহত গ'ল, এতিয়া মানে মন নকৰা হৈছে।
এতিয়া। মানে সেই মা খেলাই আছিলে হেনো এতিয়া, মানে খেলা-ধূলা বন্ধ কৰিলে পঢ়াবলে ললে।
অ' সেইটো কথা।
সেইটো কাৰণে সেই মনক
মন নকৰা হৈছে আৰু এ হবই কেতিয়াবা প্ৰথমে প্ৰথমে তেনেকুৱা হবই।
উম, প্ৰথমতে মানে আপোনাৰ সেই খেলাই-ধূলাই থাকিলে আৰু সিহঁতক ধৰি লওক ইমান খেলাই ধেলাই থাকিলেও বাকী খিনিও হেৰি কৰিবলৈ মন নকৰে নহয়।
পঢ়িবলৈ মন নকৰে হয়।
অ সেইটো ক
উম, উম, আমাৰ ল'ৰাটোক দিয়াই নাই নহয় স্কুলত মই সেইকাৰণে অকণমান বুজা হোৱা পিছত দিম বুলি থৈছো। ধনিৰ, উম ধনিৰ দিম হাৰা-শাস্তি মিছা-মিচি। সেইকাৰণে আমাৰ হেৰি অকণমান বুজা হোৱাৰ পিছতহে দিম।
তাইতকে সেই সি ডাঙৰ নহয় নহ অকমান।
আমাৰ ল'ৰা ডাঙৰ, পাঁচ মাহ মানৰ ডাঙৰ।
অ।
তথাপিতো সেই দিব নিদিলো মানে কেলে এতিয়া এনে আগবাগ কে এটা টাইম এনেই গুচি যাব নপহুৱাই বৰকে অকল মনো নবহে ইহঁতৰ দূৰণিত সেইকাৰণে মই এইবাৰ নিদিলোঁ মই অহাৱালৈ দিম তাক ধুনীয়াকে সেই মানে পঢ়িব পৰাকে দিমাগত বুজাও হব। উম, এতিয়া বাপেকে বোলে হেৰি দেহামণি তই লো বাৰ্থডে লোকৰ কথা তই এইবাৰ যিমান পাৰ খেল উৎপাত কৰ এইবছৰ অহা বছৰৰ পৰা দিয়া মা টকা গোটেই জীৱনতটো পঢ়িবলৈও আদায় নহয়গে।
অ', টো গোটেই জীৱনটো পঢ়িয়ে থাকিব লাগিব হয়নে।
উম, সেইটোকে এইবছৰ বোলে একদম খেল আৰু যিটো নিজৰ ইচ্ছামতে জি ক'ৰ কৰ।
এতিয়া আমি পঢ়িলো যদিও আমাজেন কমপ্লিট নহলে এনেও কমপ্লিট নহলেই বাৰু। হ'লেও মানে যে পঢ়াখিনি সম্পূৰ্ণ নহলে এনেই পঢ়া এনে পঢ়া নিচিনা লাগিলে।
কাৰোৱে কমপ্লিট নহয় কোনেনো পঢ়ি জানো শিক্ষা লৈ জানো অন্ত হয় কেতিয়াবা নহয় নহয়।
সঁচা কে আকৌ।
কাললৈকে সেই উম, শিক্ষা মানুহৰ এদায় নহয় লৈয়ে থাকিব হেৰি কোনো দিন আদায় নহয়। তাকে যেনিবা কিছুমান উম, আমিবোৰ অলগতধ পৃথিৱীৰ আৱৰ্জনা এনে আমাক হেৰি হে ভাৰ ৰু লৈ আছে আৰু।
সেই তেনেকে নকব হেৰ, এখন শিক্ষাটো নাথাকিলে ভাল চাব গলে শিক্ষাটো নাথাকিলে কি হ'ল? কিন্তু মাইকী মানুহে, যিমান শিক্ষাটো নজনা মান সেই মাইকীমানুহ জনীয়োটো এখন সংসাৰ চলাই আছে ন?
সেইটোতো হয়য়ে চলাই আছে, কিন্তু আমি বাৰু কি কৰিল বাৰু মা দেউতায়ে ইমান কষ্টকে জন্ম দিলে তুলিলে তালিলে আমি বা ভাতকেইটা বনাই খোৱাবাদে আমি কিবা এটা কৰিব পাৰিছোঁ নে? নিজকে নিজে কেতিয়াবা ইমান বেয়া লাগে নহয় সচাকে কি কৰিলোঁ বাৰু একো কামতে মনো নবহে এতিয়া মেচিনটো আছে সেইটোতে বহি নিগাজিকে লাগো বুলিলেও মন নবহে। মই এতিয়া মনতে মই একদম চিৰিয়াছকে ভাবিছো দেই একদম ঘৰত সোমাই যাম কিবা এটা কৰো। এনেই ইঘৰ সিঘৰ ইঘৰ সিঘৰকে সোমাই ঘৈ গৈ ঘূৰি ফুৰি একো লাভ নাই।
উম হেট
কমাই দিম আৰু হে নহয় বেছিয়ে হৈ চাগে নেকি অকনমান যোখতকে।
নহয় হেৰি নহয় কেতিয়াবা অইন কথা একো নাই কিনো কৰিব কথাতটো কৈছো এফাল পৰা চাবলে
নহয় লাগেও দেই এখন তেনেকে লাগেও ইঘ সিঘৰ আজিকালি অহা যোৱাবোৰ নাই
অ' আজিকালি মানুহৰ একো নাইকিয়া হৈ থাকিলে এতিয়া আমাৰ আমাৰ সেইকনত এতিয়া মাহঁতে এদিন তাকে কৈছে একেবাৰে হেৰি মানুহ আছিলে জেগা আছিলে যদি আমাৰ সেইকণ আছিলে মানে। কৈছে জানিবা এই এটা বস্তু ওলাল লেও গোটেই ওচৰৰ গোটেই ইঘ ভাগ কৰি খাই কিবা এটা ওলালেও মানে নিদিয়াক কেনেকা কিন্তু আজিকালি ইমানেই পৰিৱৰ্তন হৈ গ'ল যে ইঘৰ পা সিঘ ঘৰলৈ যাবলৈ মানুহ এটা টাইম নাই কাৰোবাৰ ঘৰত কিবা এটা ওলালে মানে হেৰি কৰিবলৈ সময় নাই।
ওম মোৰ আকৌ হেৰি দেই মোৰ কিবা এটা থাকিলে মোক কাৰোবাক দিবলে মন যায়, এই তাঁত লগোৱা বাইদেউজনী ই তাই- তাই সিহতৰ বাইদেউ মোৰ থাকিলে মই ভাতকেৰেলা লাগিলে তাইক দুটা দিওঁ কিবা এটা লাগিলে দি দিওঁ মানে মোৰ নিদিয়াকে ন' দিবলৈ মন যায়।
উম-উম হয় অ,
ক দিয়ে দেই।
এতিয়া সেই কথাত
উম
তেনেকুৱা মানে হেৰি কি বুলি কয়, এতিয়া মাহঁ হতে তাকে কৈছে তহঁতৰ সেইকণ ইমান ভাল।
উম। সঁচাকে মানে ইজনী সিজনীক এৰি দিয়া নহয় মানে তেনেকুৱা এটা হেৰিতটো আছে মানে।
উম উম তাকতে সদায় তেনেকে থাকিলেই হ'ল আগলৈকে।
সেইটোৱে। আৰু হেৰি নহয় এ এটা কথা বেয়া কেতিয়াও নহয় যেতিয়া মই যেনিবা তোমাক কিবা এটা কথা মোক কিবা কথা এটটা তোমাক যেনিবা অকণমান হলেও দুখ দিলে তুমি মোক ডাইৰেক্ট কৰিলে অ বৌ বা, হেৰি মই এইটো কথা এনেকে নকবচোন মই পৰা মোৰ মতে বৰ বেয়া লাগিলো কালি কৈ দিলে। ন, সেই উম কেলে ক'লে বাৰু এনেকে বুলি ডাইৰেক্ট যদি মানুহবিলাক হয় নহয় বেয়া পোৱাাব
নহয় নহয় অ একচুৱেলি বেয়াক কোন হয় মাজত মানুহ সোমাইহে বেয়া হয়।।
অ', সেইটোয়ে মাজত মানুহ সোমালেই বেয়া হয় এইজনীৰ কথা সেইজনীক লগোৱা। ঠিক আছে দিয়া নহলে মই ভাত বনোৱাই নাই নহয়।
অ' বনওগে যাওক অ।
উম, উম হ'ব।
উম।